হেল্ল', শুনিছোঁ -শুনিছোঁ।
তোমাৰ মাজে সময়ে আকৌ নেটটো বেয়া হৈ যায় ন?
এ এ মই এইটো -এইটো ৰুমত আছোঁ যে মোৰ ৰুমডালত এই ছোৱালীয়ে ভাত খাই আছে জেগাটো
অ, গম পাইছোঁ -গম পাইছোঁ সেইকাৰণেটো পোৱা নাই।
উম,
উম, তোৰ মাতটো ভালকে আহা নাই সেইকাৰণে। কাটি-কাটি আহিছে আহ, এতিয়া আহিছে।
উম, দিগদাৰ হৈ যাব।
তাকে তো মই ভাবিছো মানে হেৰি কৰোতে কলিং দেখাইছে হোৱাটছএপত কল মাৰোতে।
হম।
এনে ৰিংগিং দেখালে হয়।
অ',
এতিয়া কলিং দেখাই আছে। প্ৰায় তোমাৰ কিমান জানা মোৰ আৰু
কিমান?
চৈধ্যবাৰ আপদাউন কৰিব লাগিব চৈধ্যবাৰ।
অ, আই।
যদিহে ক'তো ধৰ এই মোৰ হেৰিয়ে গাড়ীয়ে যদি ঢোকা নিদিয়ে মানে।
অ ',
চৈধ্যবাৰ মানে চৈধ্যয়বাৰ মানে কি মোৰ ফালৰ পৰা সাত বাৰ যাব লাগিব। ইফালৰ পৰা আহিবই আকৌ ৰিটাৰ্ণত সাত বাৰ ধৰ।
আহিব-আহিব তুমি এটা কাম কৰিবা বুইছা।
কি?
তুমি এ অকল কলেই কৰিবা এতিয়া যিমান পাৰা।
হয় নেকি?
উম,
কিহৰ কাৰণে?
তেতিয়া তোমাৰ তুমি কল কৰি তোমাৰ তুমি যেতিয়া আৰম্ভণিতে বহুত কথা কব পাৰিবা না।
অ, ৰাইট - ৰাইট - ৰাইট এই একেই হৈ গে' বাৰু কথাটো।
একেই হয় - একেই হয়।
মানে কিয় আৰু হেৰি নহয় এই তোমাৰ লগৰ ছোৱালী এজনী যে আছিলে। তাই আমাৰ মাইনাৰৰ লগত আকৌ হেৰি নহয় একেলগে গাড়ীত উঠে। আমাৰ মাইনাৰডডো তোমাৰ হেৰিটো শেষ হৈ থাকিলে গাড়ী লিমিট।
অ', অ',
তাৰপিছত এতিয়া আকৌ মোৰ লগত পাতিম বুলি কৈছে। অলপ পিছতকে
উম,
মানে ময়ো ভাবিছো যে নাম্বাৰটো অলপ অ, চৰি গাড়ীখন অকণ চেঞ্জ হৈ থাকিলে ভাল হয় মানে।
সেইটো হয় বাৰু তুমি কি নাম্বাৰ - নাম্বাৰটো দিম নেকি?
নাই-নাই হেৰি কৰিলো কথা পাতিলো।
অ',
তাৰপিছত এতিয়া মানে কৈছে আৰু অলপ পিছত কৰিব বোলে।
ঠিক আছে বাৰু কৰিলেতো ভালেই।
উম, নহ'লে মানে কপিল আছে।
সেই তোমাৰ - তোমাৰ এই ৰমেশ টো আছেই আৰু প্লাছ এই - এই মোৰ লগৰ ছোৱালীজনী যে।
অ',
এ দুটা বজালৈকে তিনিটা বজালৈকে পাই যাবা তাইক।
ন মানে অইন নহ'লেও যদি মই ধৰ তিনিবাৰ - তিনিবাৰ যদি আপ ডাউন কৰি দিব পৰা যায়।
উম,
মোৰ পৰা তিনিবাৰ বোলে তাই তিনিবাৰ তেতিয়া হৈ যাবগৈ। মানে অল টুটেল বুজিছ মই যদি আজি চৈধ ধৰ ভিতৰত ধৰি ল মিনিমাম যদি আঠ মানো যদি কভাৰ কৰি থ'ব পাৰোঁ আঠ ন মান
অ।
নে কি ক
আন্নমান ন কভাৰ কৰিব পাৰা বঢ়িয়া হ'ব।
মানে কিয় কৈছো আন্নমান বুলি জান আহ এতিয়া ধৰ অ, এক তোৰ লগত হৈয়ে আছে।
অ',
এইটো তোৰ লগত হোৱা মানে তাৰছত তেৰলৈ আহিব তেৰটো আকৌ তোৰ লগতে শুব। তাছত বাৰ থাকিব আৰু বাৰতো কিবা কিবি মিলাব লাগিব আৰু।
আকৌ বাই চানঞ্চ যদি ক্সছ হৈ যায় তেতিয়াতো বজাই মজাই পয় মাত
এই তেতিয়াতো আৰু কথাই নাই এ
তাই নাই আৰু।
সেইটো মানে নোহোৱা হ'ল তোৰহে কিবা এখন লাক আছিল কাৰণে পালি বুজিছ।
উম মই পাই যাব পাৰ খা।
সেইটোও হয় বাৰু চান্সটো কম বুজিছ আগতকে।
অ কম কিন্তু পাবা।
কি আছিলে সেই চানসটো এতিয়া নোহোৱা হ'ল। বা সৰহ সুধিলো সৰহ আহোঁতে
হম।
কি বোলে কালি নতুনকে তো হেৰি এখন লৈছিলে মোবাইলতে লৈছ-
উম।
এই মোবাইলটোতোৰ আ এতিয়ালৈকে নন ষ্টপ সি চলাই চলাই আৰু। ত্ৰিছ মিনিটমানহে চলাব পাৰিব সিখিনিহে বোলে চাৰ্জছে মাত্ৰ মোবাইলৰ।
বা ইমান ইমানেই চা চলাইছে মানে।
অ মাত্ৰ ত্ৰিছ পাৰ্চেণ্ট চাৰ্জ আছে।
বেয়া চেল পেলাইছে দেই।
মানে এক ঘণ্টা যদি সি চাৰ্জ দি দিয়ে তাৰ ধৰ কাইলেলৈকে আকৌ ফুল চাৰ্জ হৈ যাব আৰু সি কথা পাতিব নালাগে আৰু।
নালাগে অ নালাগে সেই আজিয়ে শেষ কৰিব নেকি কাৰণ কাইলে তাৰ এন চি চি আছেটো।
নহয় কাইলৈ দিনতো যদি হৈ যায় মানে। তাৰ শুই যাবগৈ বৰ বেলেগ দেখিলো ঐ মই।
এই বাবৰে এইবোৰ বেলেগ আছে। বা ন
নহয় আৰু এটা কথা বাৰু মানে কি জান সি এককো মানে ৰাতিত আনিব নোৱাৰে যে।
সেইটো হয় তুমি সি ৰাত এ চাৰে চাৰিটা মানৰ পৰা বজাৰ পৰা সি গাড়ী চলাই আছে এ আন
উ অ অ অ নন ষ্টপ। কণ্টিনিয়চিলিক পুৰা বাকী ভাত পানী খোৱাত নাই তই?
ভাত পানী খোৱা নাই এই মাংস অকণ আনিব গৈছিলোঁ তাকে। উম অ এই বাৰ লগত গ'লো। অ এই বায়ে ফোন মাৰি আছিলে সেইটো কাৰণে গ'লো।
অ ক'ৰ পৰা আনিলি গৈ পিঠা খোৱা।
উম পিঠা খোৱা আনে পিঠা মানে এ তোমাৰ হেৰিতে খুলিছে। সেসভাত যে তাৰনিংটোতে
হ'লো গম পালোঁ অ। তাকে ভাবিছো মানে দেৰিক গৈছো যে পাইছ নে নাই? সেইটো কাৰণে।
পালো, পালো।
তাই কি এতিয়া মন গ'ল মানে নে কি, তাই এতিয়া মনত পৰিছেহে?
উম নহয়, খালী ভাত খাব মন যোৱা নাই বোলে।
অঁহ এতিয়া তহঁতৰ এতিয়া অলপ দেৰি হ'ব আৰু যদি আনিছহে মাংস।
এ দেৰি দেৰি হ'ব বহুত দেৰি হ'ব এতিয়া ছোৱালীক ভাত খুৱাইছেহে।
চ তোমাৰ লগত টাইম অকণ পাম মই ন।
তা পা আৰামত পাবা এ মোৰ লগত টাইম খাবা মানে
সেইটোও হয় আকৌ তুমিতো আৰু ৰাতিটো থাকিবাই ন। কানা আজি আজিটোতো তুমি আৰু ফ্ৰী হেণ্ড। পূৰা তুমি চিনেমা চাবা নে কি?
চিনেমা চাম আকৌ, ছোৱালী দুজনীয়ে ফোন কৰিম বুলি কৈছে, ফোন কৰিব লাগিব।
অ মানে দাঁত কেইটা দেখোতেই মই গম পাইছো। তোমাৰ যে হে দাঁতৰ হেৰিত আলুলৈকে যেতিয়া ওলাই যায় তেতিয়াই গম পাওঁ, তোমাৰ চব কথা মই।
ৰখা উলিয়াই থ'ব লাগে নহ'লে দিগদাৰ হয়।
তাকে তাকে সেইটো হয় বাৰু ন? এতিয়া এই গছ পুলি এডাল ৰুবি তেতিয়া পিছলৈতো ডাঙৰ হ'বগৈ নহ। সেইৱে কথা বাৰু। কথাটো বেয়া নহয়। এতিয়া মেইন কথাটো হ'ল তোৰ আজি কি চিনেমা চাবি সেইটো ক মোক?
তুমি দিয়াখনেই চাম মই।
মই কোনখন দিছিলোঁ তোক অ?
ম
হে?
এই তুমি নহয়, এই কপিলে যে দিছিলে জ এছ।
সেইখন মই চাবতো আছে, সেইখন মই কাইলৈ মানেহে চাম চাগৈ বুজিছঁ।
উম যদি আজি-আজি খেল আছে বুলি ভাব ভাবিছোঁ বোলে এই মে ভাবিছোঁ এই বোলে, খেল আছে নেকি আজি চেমি ফাইনেল হেৰি ফিফাৰ।
কি ক? তইতো চাবি চাগে অ তইতো চাবি।
চম চম বাবেই।
উমঁ কাৰণ তই সেইটো আকৌ বিৰাট আকৌ মন এটা আছে নহয় ন? তই আকৌ ভাল পাওঁ নহয় গেমতটো।
ইয়েছ সেইটো চাম মই আজি যদি আজিতো হৈ যায় মই সেয়াকে চাম আজি।
কিমান ডেৰ ঘণ্টামান হয় চাগে ন?
উমঁ দেৰ ঘন্টা হয়। তোমাৰ আজিকালি বহুত আজি আগতে তোমাৰ এবাৰে হাফ টাইম দিছিলে আজিকালি আকৌ
অঁহ। এতিয়া কিমান টাইমমান হৈ যায়গৈ তোৰ গোটেই ফাইনেলখন হওঁতে-হওঁতে মানে এটা গেম হওঁতে?
তোমাৰ এটা গেম হলে তোমাৰ এ নব্বৈ মিনিট খেলাই, দেৰ ঘন্টা। উমঁ তোমাৰ তাৰ মাজত আকৌ দুঘন্টা হৈ যায়গে, দুঘন্টা কাৰণ ব্ৰেক লোৱাটো এটা প্লাছ আকৌ হেৰি দিবলৈ আছে, এডভাৰটাইজ দিব আছে।
উমঁ, উমঁ-উমঁ গম পাইছো, গম পাইছো ঠিকে আছে। বাকী বতৰ কেনেকুৱা তহঁতৰ ফালে?
বতৰটো ডাৱৰীয়া কৰি আছে। এতিয়া ৰাতি বৰষুণ এজাক দিব চাগে ভালকে দেই।
দিব নেকি বৰষুণ? এই পথাৰত বাৰু পানী-চানী জমা হৈছে নে?
পানী জমা হৈছে হৈছে দেই। মানুহ বিলাকে খেতি কৰিব গৈছে নহয়।
অ মই আজি গৈছিলো বাৰু অলপ অলপ পানী দেখি কি আহিছো নেদেখা নহয়, কিন্তু আগৰ নিচিনা হোৱা নাই ন?
আগৰ নিচিনা পানী নাই আহা বুজিছা, আগৰ যেনেকে একদম পুৰা বান
যিমানকণ যে বৰষুণ দিলে পানী জমা হৈছে
উমঁ।
এইকণটোৰ ভালকৈ দুদিন ৰ'দ মাৰিলে শুকাই দিব।
এই একদম।
হয়নে?
ভালকে দুদিন, অ'!
অ'! কথাটো তেনেকুৱা। মানে, অলপমান বেছিকে দিব লাগিছিলে, সৰহকে বৰষুণটো। অলপ যাতে পানীটো বেছি জমা হৈ থাকো। নহ'লে মানুহবিলাকে বৰ কষ্ট পায়তো খেতি কৰিবলৈ।
কষ্ট পাইতো।
সেইটোৱে! কি ক'বি আৰু তহঁতৰ কিমান, খেতি কিমান ক'ৰ তহঁতৰ মাটি?
অ'! সেইটোৱে নাজানিম নহয়, এতিয়া মই।
পাঁচ বিঘা, বিঘামান ক'ৰ চাগৈ ন'?
অ'! হ'ব চাগে, পাঁচ- চাৰি বিঘা মান, এনেকুৱা কিবা অ'!
তই, তই এনে, মাটি চিনি পাওঁ ন'? তহঁতৰ ক'ত আছে! নে, সেইটোও নাপাওঁ চাগে? নাপাওঁ বুলি ক'?
এ, এজে, এইটো জেগা, এইটো জেগাত পাওঁ। তাৰপাছত, না
তাকে, তাকে! গম পালোঁ, গম পালোঁ দে। ঠিকে আছে, চাই লবি এতিয়াই।
উম!
বাকী তোমাৰ, কুটুক -কাটাত কিবা এটা চলি আছে ন'? মেছেজ।
মেছেজ এটা আহিছে, ছোৱালী এজনী।
গম, গম পাইছোঁ, গম পাইছোঁ। মানে, হাঁহি যোনটো মৰা নহয়, তুমি মানে, নক'লেও হ'ল। ল'ৰা না ছোৱালী? গম পাই, গম পাইছানে? যোনটো মিচি এতিয়া হাঁহি দিয়া, তুমি মানে, মই গম পাই যাওঁ।
তই যদি, মানে, মোক নহয় যদি, তই বেলেগ গাড়ী চলালি হয়! আজি তোৰ
কি হ'লে হয়! তোক সদায় শুনালোঁ হয়, নহয় মই! সেই কথাটো হে।
নাই, নাই। মই তোমাক, তোমাক, মই এতিয়া যে, ঘৰলে অহাৰ পিছত, তোমাকে যি ফোন কৰিছোঁ।
গম পাইছোঁ, গম পাইছোঁ, ঠিকে আছে। মই বোলোঁ, ইমান দহাই -দহাই কৈ থৈ আহিলোঁ। হে! মই জানোঁ বাৰু, এনেই যে ফটোৱামি কৰি মেছেজটো দিছ।
অ'! মই সঁচাই কিন্তু, হেৰিলৈ গৈছোঁ দেই।
সেইটো জানোঁ, সেইটো গম পাইছোঁ বাৰু।
উম!
সেইকাৰণতো, মই সুধি লৈছোঁ, এতিয়া পাইছ নাই? এনেইতো বন্ধ হৈ যায়, নহয়। ভাগ্য ভাল যে পালি আকৌ। তোৰ, নটালৈকে ধৰ, অ'! নহয়, এতিয়া গৰম দিন নহয়! তাকে, আমাৰ গাঁৱত হে বন্ধ হয়। তাৰ, তাত কিমান আছে?
কাৰ তাত?
এই, লিখক গান যে, আনিবলৈ গৈছিলি? মানে আৰু কাটিছে নে, নে নাই?
নাইয়ে, নাইয়ে। আমিয়ে লাষ্ট, চুচি বাছি আনিছোঁ।
মানে তহঁত, যেনে- তেনে পাইছ আৰু বুজিছ।
উম!
কাৰণ, তহঁতৰ পিছত গ'লে মানে, মানুহে নাপায় আৰু।
অ'!
সিওঁ কিন্তু, ভাল জেগাতে দোকান এখন খুলিছে ন'? গাঁৱৰ কাষ্টমাৰ খিনি পাই যাব, সি এতিয়া গাঁৱতে। আৰু কেতিয়াবা ধৰ, আনোঁ বুলি ক'লে, আমাৰো ওচৰ হয়, দেচোন।
অ সেইটোতো হয় এইটো ওচৰ হয় তুমি এইখনৰ পৰাই আনিব পাৰি
ই মানে বন্ধ কৰি দিলে যে
হা।
বোৱাৰী পলুৱাই
য়েছ! সি বোলে গাওঁ সোমোৱাই নাই।
অ'! সি গাঁৱত কেনেকে সোমাব চাগে? ঘৰলৈ আহিবও পৰা নাই চাগে
অ। দিব তাক বাপেকে মানে গাঁৱৰ আকৌ, লগৰটো ঘৈনীয়েককে পলাই লৈ পলুৱাই লৈ গ'ল বোলে
লগৰ নেকি?
অ, মানে বোৱাৰী আছিলে তাই মানে লগৰটো ঘনীয়েকজনী মানে কিবা কেছত মানে ঘৰলে গুচি গৈছিলে
অ, অ, তাৰপিছত
বাবুৱে তাইকে পলোৱাই লৈ গ'ল
অহ কথা পাতি পাতি, ক'ৰ হয়? কোন কনতে ঘৰখন মই একজেক্ট চিনি পোৱা নাই। তই চিনি পাৱনে?
অ- অ, অ এই হেৰিখন তোমাৰ এই
কোন কনত?
কি বুলি কম এতিয়া তোমাক।
জেগা কন ক কোনফালে।
ছোৱালীজনীৰ জেগাতো লগে নে?
অ, ঘৰখন মানে
এ হেৰি তোমাৰ এই এই তাপতি বায়নৰ ঘৰৰ যে
আহ, এ নহয় অ সেইটো কথা কোৱা নাই ছোৱালীজনীৰ ঘৰ এই ল'ৰাটোৰ ঘৰ মানে লিখৰ গাঁৱত ঘৰখন কোন কণতে সেইটো।
নতুনকে হেৰি কৰাটো